হেল্লো
হেল্ল'
হ'ব অ।
ভালে
কি কৰি আছা এতিয়া
এনে বহি আছো
খাল নাই
খালো
কি দেখি
আজি মুৰ্গী মাংস আলু দালি
অ অ মুৰ্গী মাংসটো কেনেকে বনাইছা
মূগী মাংস
অ কেনেকে বনাইছা
এই মাংসটো প্ৰথমতে ধুই নহৰু পিয়াজ নহৰু পিয়াজ গুচাই লৈ আদা আদা দি তাৰ পিছত মাই মছলা সানি পেলাই তেল দি লৈ পেলাই ধুনীয়াকে ধুনীয়াকৈ ভাজি দিছোঁ
হ অ তুমি সেনেকে বনোৱা নেকি
অহ
মই আজি হয় লোকেল মুৰ্গী বনালো কচু দি বনাইছো
উম
তাৰ মানে লোকেল মুৰ্গী খিনি ধুনীয়াকে ধুই লৈ আহিল পাতিছো পাতাৰ পিছত তেতিয়া কে লোকেল মুৰ্গী খিনি ধুনীয়াকে সিজাইছো অলপ পানী দি সিজাই আছো হেৰি নহৰু দিছো আদা দিছো পিয়াজ দিছো তাৰপিছত লং এলাচি সেনেকে আকৌ জিৰা জিৰা দিছো আমি জিৰা মানে গুৰিটো নিদিওঁ এই গোটা জীৰাটো যে
বটি পেলাই দিয়ে
অ মিক্সিত পিচি তেতিয়া সেনেকে মিক্সিত পিচি তেতিয়া ধৰি লয় দিলে তেতিয়া গোটা জিৰাটো ভাল লাগে তকাৰিখিনি দিছো দি লৈ তিনিবাৰ অলপ অলপ পানী দি মজাইছো মজোৱাৰ পিছত এতিয়া মানে কি অ হেৰি কুলা কুলা কছো যে কুলা কচু কেডাল মান কাটি আনিছো আনি লৈ ধুই ধুই ধুনীয়াকে দিছো আৰু ঢাকন মাৰি দিছো তেতিয়া খাৰ অকনমান ছিটিয়াই দিছো অ বহুত ভাল লাগে খাই সেনেকে খাই পোৱা নাই নেকি তুমি
খাইছোঁ
হয়
অ খাইছো আজি মানে কুলা কচু বনোৱা নাই
হয় হয় হয় অ আলু দিহে বনাইছা নেকি
অ আজি আলু দি পেলাই বনালো
আলু আলু দি খাওঁ আলু দি খালে মানে কি কৰো আলুটো উহাই লওঁ উহাই লৈ তেনেকে মাংসখিনি বনাই দুই তিনিবাৰ মজ যোৱাৰ পিছত তেতিয়াহে আলু খিনি দিওঁ সেনেকেহে বনাওঁ আহ তোমাৰ বনোৱা ষ্টাইল টো বেলেগ আমাৰো ষ্টাইল
অ প্ৰতেয়েকৰে বেলেগ বেলেগ বাৰু
গট গৈ বেলে বলে মই আকৌ আজি দালিও বনালো তাৰ পিছত হে মাংস খিনিও বনালো তাৰপিছত আকৌ আজি গৰৈ মাছৰ যে পিটকাা সেই গৰৈ মাছৰ পিটিকা পিটিকা অকমান বনালো গৈ মাছ আনিছিল মানুজনে আজি বজাৰ আ যে আমাৰ ইয়াত বজাৰ এ বজাৰৰ পৰা
উ
আনিলে এ আধা কেজি আনিছে একদম দুশ টকা বহুত দাম এতিিয়য়া
অ মাছৰ দাম বহুত এতিয়া পানী নাই বৰষুণ নাই
হয় এতিয়া মানে মাছটো বাচিলো বাচি লৈ ভালকে ধুই তেতিয়া মানে কি কেহ কেৰাহিত ধৰি লও পাতি লৈ অলপ উ তেল দিছো আৰু বেছি তেল নিদি আমি তেল খাব নালাগে যে আমাৰ বেমাৰ আছে যে তেলটো ডৰে ক দেখাব দিছে মানে
আহ
তেতিয়াই মাছটোো তেলত দিছো দি লৈ অলপ ধৰি লও পোৱা যোৱা নিচিনা হৈছে উঠাই থৈ দিছো থৈ লৈ পিয়াজ কাটি তেতিয়া মানে পিয়াজ খিনিও ভাজিছো আকৌ আদা খিনিও ভাজিছো নহৰু দুফুটমানান দিছিলো নহৰু বেছি দিয়া নাই বাৰু নহৰু দুশ টকাান দিছো দি লৈ তেনেকে বনাইছো আৰু ধৰি লওক পিয়ঁয়াজ খিনি ভাজি আকৌ হেৰি যে জলকীয়া যে মই কেঁচা জলকীয়া দি খাই বেয়া পাও শুকান জলকীয়া দি হ হেছেজিছ ভাজি লৈ শুকান জলকীয়া খিনি মানে কেৰাহীতেে পিটিকা নাই আৰু কহি পিঠাই লৈ নিমখ দি তেতিয়া পিটিকি লৈ সেনেকে পিকা খিনি বনাইছো আৰু বহুত ভাল লাগে খাই সনেকে আকৌ এ বঙালী আহ হয় নেকি মই হাতে হয় হয়
কিন্তু খুন্দনিত খুন্দি দিওঁ এনেকে মানে হাতে দি পেলাই যেতিয়া মোহাৰি দিলে মানে হা খখন জ্বলি থাকে ন সেইটো কাৰণে মানে সেইটো কাৰণে মানে হেৰি কৰি দিওঁ আৰু খুন্দনত মানে ধুনীয়াকে খুন্দি দিওঁ মিক্সি মিক্সিত নিদিো আৰু মিক্সিত দিলে মানে কিবা পেট এটা আহে ল'ৰ নিচনা
হয় হয় মিক্সিত দিলে মানে কি হয় জানে এই অলপহে খিতিকা শুনি হয় মিক্সি টো বহুত হেৰি লেতেৰা হৈ যায় অলপ গোটেই খিনি নাইকিয় মিক্সিত দিলে সেইটো কাৰণে মই মিক্স চিডনি দিওঁ আৰু মই মাছৰ কটা দালি স পেলাই লওঁ বাচি লৈ পেলাই লৈ তেতিয়া সেনেকে তেতিয়া পিটিকা খিনি বনাও আৰু
আহ
উম
বাকী এনে খবৰ খাতি ভাল আৰু
অ খবৰ খাতি ভালেই কালি মানে বিয়া এখন আছে সেই বিয়াখনতহে যাম ম তুমি যাবা নেকি আমাল অ ছোৱালী ভতিজা ছোৱালী এজনী বিয়া আছে
আহঁ
আৰু বিয়াত যাম বুলি ভাবিছো কালি নটা মান বজাত অ তুমি যাবা নেকি পেজা সজটা লৈছো যেতিয়া বোলো তোমাকো লগ ধৰিছো অ অ আহ
ৰ'দতটো বেছি ৰ'দ লৰাটো মই ঘৰত পঢ়িব দি থৈ আহিছো মই মানে অলপ ওলাই আহিছো
অ অ ময়ো অলপ ওলাই আহিছো আবেলি সময়ত মানে সদায় মই খোজ কাঢ়ো ৰাতিপুৱা খোজ কাঢ়ো আৰু আবেলি সময়তো মানে খোজ কাঢ়ো সেইটো কাৰণে অকমান হয় হয় কালি মানে সে যাম দে পিঠা কেইটামান বনাব লাগিছিল কাটা কলি কেইটামান বনাম নিমকি কেইটামান বনাম তুমি অকমান পাৰ যদি গধূলি আহিবাচোন কটা কলিটো মানে হেৰি কাটাকলিটো মানে মই বনাও কেনেকে জানা হেৰি ময়দা লওঁ ময়দাখিনি বজাৰ পৰা অনাৰ পিছত হেৰি চালনী দি চালি লওঁ চালি লৈ তাৰপিছত হেৰি কৰো কণী কণী যে পাঁচ ছটামান সেনেকে ল তই ভাঙি একদম মগৈ তাতে লওঁ পুৰা খেট লওঁ খেটি লৈ তাৰ পিছত গিলাচ পাছত ধৰি ল বাাকতি লওঁ কিমান খিনি হয় যদি এগিলাচ কণী হয় আৰু এগিলাচ ময়দা লওঁ তাৰপিছত আৰু গিলাচ হেৰি লওঁ কি কয় ৰিফাইন লওঁ তাৰ পিছত আকৌ দিও আকৌ বেকিং পাউদাৰ দিও পুৰা ফেটি থাকো ফেটি থাকো ফেটি থাকি তাৰ পিছত আকৌ চেনিও সিমা খিনিয়ে দিওঁ যিমান খিনি ধৰি লওক বস্তু হয় কেতিয়াবা চেনীটো অকমান বা চেনীতটো খালে বেছি ক্ষতি কৰে যে স চেনিটো নিদি সেনেকে পুৱা ফেটি থাকো ফেটি থাকো ফেতি থাকি তেতিয়া পিছত উম সে ৰুটি নিচিনা হেৰি ৰুটি কেনেকে বনাই সেনেকে বনাই তেতিয়া ধ লক নিমকি কটা মেচিন আছে নহয় নিমকা নিমকি কটা টা মেচিন যে সেয়া দি কাটি বনাও বনাই লৈ তাৰপিছতহে কেৰাহীত আকৌ ভাজি লওঁ উম ভাজোতে মানে কি অ গেছৰ হেৰিতটো ভলিউম টো একেবাৰে কমাই কমাই দিহে বনাওঁ সনেকেহে বনাাই তাৰ পিছত বস্তুতটো ধুনীয়া মচমচীয়া হয় তোমালোকে কে বনোৱা
আমিও তেনেকয় বনাওঁ আমি কিন্তু চৌকাত বনাওঁ গেছত ন গেছত বস্তুতটো মানে নুপুৰো আৰু গেছতটো বেছি খৰচ হয় গেছৰ দাম গেছৰ দাম বেছি গতিকে চৌকাতে পুৰোঁ আৰু মানে গোটেইখিনি বস্তু আহ গোটেইখিনি বস্তু মানে বাতিত জোখ কৰিয়ে লওঁ জোখ কৰি পেলাই মানে সেই আপুনি কোৱাৰ দৰে মানে আমিও ধুনীয়াকৈ তেনেকেই মানে বনাওঁ
হয় হয় অ হয় নেকি ঠিকে ঠিকে কৈছা গেছটো এতিয়া বহুত দাম এতিয়া গেছ পোৱাই নাযায় এতিয়া যদি বেলেগত বেলেগৰ পৰা আনিব যাও বুক নকৰাকে পয়ত্ৰিশ টকা লৈ কোনোবাই পঁচিশ টকা লয় সেনেকে এতিয়া মইো এতিয়া বুক কৰি থৈ দিছো এতিয়া আনিম আৰু আমাৰ আকৌ এইবাৰ আগতে ওচৰৰ পৰা পাও আমা পদূলিটে দিথৈ যায় এতিয়া মানে বহুত দূৰ যাব লাগে পাঁচশ টকা হেৰি তুম তুম ভাড়া খৰচ কৰি আনিব লাগে, সেইটো কাৰণে এতিয়া মই চৌকাতে মোৰো বেছি ব্যৱহাৰ উ, এইটো মানে পুৰিব লগা হ'লে জুইটো একদম কম বেচ কৰি থাকিব লাগে যে, সেইটো কথে মই, ধৰি লওঁক হেৰি কটাকলিটো গেছতে ভাজো এনে ন'হলে ভাত-তৰকাৰী ভাত - তৰকাৰী মই চৌকাতে বনাওঁ বাৰু, ইমান গেছৰ দাম এতিয়া। কোৱাই নাযায় এতিয়া যদি সেনেকে খৰচ কৰোঁ, তেতিয়া ইমান মতা মানুহ ক' ৰ পৰা আনিব হয় আমিওটো ইমান টকা-পইচা থকা মানুহ নহয়, সেইটোকাৰণে তোমালোকৰ এনেকি আপেলগৰ পৰা অনা নাই না বহি বহি হেৰি কৰি আছে
হা হা
তোমালোকে বুকিং কৰি আনা নে?
বুকিং বুকিং বুকিং কৰি আনো মই এতিয়া বুকিং কৰিবৰ কাৰণে হোৱা নাই আৰু তিনদিন মান আছে আজিকালি পঞ্চল্লিশ দিনত বুক কৰিব লাগে। এতিয়া মানে মই বুক কৰিছিলোঁ এটা কৰা পিছত এইটো এই ওচৰৰ মাইকী মানুহ এজনী মানে অসুবিধাৰ কাৰণে তাই লৈ ল'লে মোৰ বুক এতিয়া মানে আকৌ এতিয়া মই বুক কৰিব লগা হ'লে পঞ্চল্লিশ দিন লাগে। বিয়া হ'ল বিয়াল্লিশ, বিয়াল্লিশ দিন হ'ল। এতিয়া আৰু তিনদিনমান আছে, তিনদিনৰ পিছতহে মই বুক কৰিব পাৰিম।
অ আমাৰো সেনেকে
ওচৰতে এজেন্সী আছে, সেই পঞ্চাছ টকা দিলে আমি অহা যোৱা কৰিব পাৰোঁ আৰু
অ' মই আকৌ কি মই আগতে পাওঁ ওচৰতে, এতিয়া মানে পাঁচশ টকা খৰচ কৰি গ'লেহে তেতিয়াহে
এজেণ্টক দি দিয়ক, এজেণ্টক দি দিয়ক, বুকখন এজেণ্টক দি দিয়ক, এজেন্টক দি দিয়ক, বুকখন তেতিয়া এজেন্টে আপোনাক গেছ দি দিব।
নহয় গেছ দিব, গেছ তাৰ পৰা আনিবগৈ লাগে বহুত দূৰ গাড়ী তুমতম ভাড়া কৰি তেতিয়া যাব লাগে, ওচৰতে পোৱা নায আগতেটো আমাৰ সেই এজেন্সীয়ে দিয়ে থৈ যায়। এতিয়াহে দিয়ে। এতিয়া মানে বহুত হেৰি লাগে, পইচা লাগে আকৌ বহুত দূৰো হয়, নিব যাব, এতিয়া হ'ব দিয়া নহলে পিছত কথা পাতিম।
অ' হ'ব দিয়ক।
হয়।